কোৱা কোৱা কোৱা।
বাবু আছেনে? তই লৈ ল এডমিছন টো
তুমি ম বাবু আঁচনি লৰাক দিয়ে। কথালে কি নুশুনা নি?
তই নিজৰ মইে ভাবি যেতিয়া মই পাম বাজাৰতি তই মই লৈ লব লাগো লগতে।
লোৱা তুমিয়ে লোৱা।
তই মই যাম। তয়ো ল'বি মইয়ো ল'ম এনেই ক'লেজ। ত নাযাওঁ পইচাটো পাম
উম উম
মানে তোৰ এ নাম নাম হেৰি হলে। গোটেই বছৰটোৰ কাৰণেহে পাবি নেক্স বছৰ নাপাৱ গোটেই প্ৰথম বছৰটো পাবি
উম।
তাৰপৰা আকৌ নিচমান নাম।। লগাই দিম আাকৌ নিকুচা নাম লগাই দিম। কিমান পাবি ছা মাত্ৰ বাৰশ ন হেজাৰ বাইশশ টকা পাবি বাইশশ টকা।
হ'ব।
বাইছশ টকা, সাতশ টকা ৰুম, আঠশ টকা খানা, । টপা টপ।
ফাল্টু।
ইছকুটি কেতিয়া আনিবি ইছকুটি, ইছকুটি
আহ বাদ দে ইস্কুটি চিস্কুটি
কি বাদদে চজিছি
মৰিবলৈ মন নাই মোৰ ন, মই নচলাওঁ
কি যে হ'ব, আৰু চলাবলে এনেই অকনমান ওলাই আহিব পাৰ। উম প্ৰথমতে ঠিক আছে।
এ নহয় চলাম এই চা স্কুটি ঘৰত থবওঁ লাগিব নহয়
যেতিয়া আহে তেতিয়া স দহ মিনিটহে লাগে চ চলাবলে
কিনো মইনো শিকিলো দুনিন নে তিনদিন।
পাইছা নে।
উম। সেয়াহে সেয়া ৰাতি আকৌ ৰাতিপুৱা যায়গেই দেখোন আৰু এদিন যিদিনা থাকে ঘৰত নাথাকে মৰিবলৈ ঘূৰিয়ে ফুৰিব।
হম।
তাৰাপৰা চেননাই তেননাই বলকি থাকিব মই নিশিক সেইকাৰণে
তেলনাই বুলি এনে কয় তেল নাই বুলি কলেওঁ শিকিম বুলি কবি
এ যাওঁ ক মই শিকো মোক শিকিবলৈ কলে নিদিয়ে নিদিয়ে কে থাক
নিদিয়েকাৰণে তৰা সেইকাৰণে তেনেকে কই
এ মোক নহয় অঔ এ সিহঁতি আনিবলৈ গলেওঁ মানে খোজকাঢ়ি যাব নোৱাৰি বাইকখন লৈহে যাব
আকৌ নাহে নি
আছে হে এ পম পায় সিহঁতে বাপেকমন
উম
সিহঁতৰ ততে মই শিকোৱা মোৰ আকৌ শিকিলেও কব নহয় বোলে শিকিবলে তেলটো ওলালে আনি বোলে খুজোতেহে তেলটো শিকে অ তেতিয়া মন যাব শিকো কো স্কুটি ঘৰত নথয় যেতিয়া এতিয়া।
হুম।
কেতে কুোক কুোক মাতিছে দেই মোৰ।
আধা ঘণ্টা।
আধা ঘণ্টা।
আৰু পোন্ধৰ মিনিট পোন্ধৰ মিনিট মানে আধা ঘন্টা।
উম উম।
তালে ভোক লাগিলে বেছিয়ে খাবি কেইদিন বেছিয়ে খাব পাৰিবি।
অ ভ বেছি ভোক লাগিলে মানে ভাত খাব নোৱাৰে পোবা নাই তুমি।
কাম বে।
ভোক মৰি যায়। পেটতে ভোক মৰি কি যাবগে।
ৰ বেছি যে ভোক লাগিব তাৰপিছত তই পানীয়ে অকণ লৈ জিভা খন পুৰা দুটাঙুলি মাৰি দিবি তাৰপৰা ভাতটো খাবি।
বমি আহি যায় মোৰ। ফতুৱা কথা মোক কৈ নাথাকিবা তুমি আকৌ অনুবত।
কেলে মোৰ ভ।
সেইটো ভোক বেছিকে ভোক লগা অথনিৰ পৰা ভোক লাগি আছে বেছি টাইম ভোক লগা পিছত যদি ভোক লাগি থাকে ন। খা তেতিয়া ভোকতো মৰি যায় ভাত খাব নহয় মানে।
নোৱাৰিলে ভাল।
নয়নে?
ত গেছ হলে পাদিবি হাগিবি পাদিবি হাগিবি
ফাল্টু।
থল থলীয়া। ফেলেগ ফেলেগ ওলাবগে জুই।
অঁ।
সৰু মাই খবৰ খাতি ক? লোকেল দেখিব পাইছে নে? হা।
কি?
কি? সৰুমাই খবৰ খাটি ক অকমান? কি? সৰুমাই খবৰ খাতি ক? কেলে ভাল।
হে? উম।
হেল্ল'।
লোকেল হিৰ, লোকেল হিৰ-চিৰ পাইছে নে সৰু মাই?
আহ,
হা?
পাব বিচাৰিলে।
হা, হেহা। তোও পাই যাবি না?
উ, আইঐ মেচতো কিবা অফাৰ দিছে নি বা সাত -ছশ টকাৰ?
আ,
ভিডিঅ' পাই আছো কিন্তু লিংকটো মই হেই কৰিছো নহয়, এজনী ডি- এম হে কৰি মানে কমেন্টত দিছিলো।
কমেণ্ট দি লাভ নাই। তোৰ ৰিপ্লাই নিদিয়ে।
দিলেও।
দিলে নে?
অহ, ডি -এম ফৰ বোলি দিলে।
কি?
মেছেজ আকৌ।
মেছেজ কৰ।
এনেও আহা, নাযায় যে সেইজনীলে মেচেজ আকৌ।
কি?
মেচেজে নাযায়। চাই পেলাই থৈছে নেকি সেইটো কিবা কৰি থৈছে সপাই মেছেজ নাযায়।
পইচা -পইচা পে কৰিব লাগিব সেইটো মিছেজ তাইলে মিছেজ কৰিবলে, তেতিয়াই মিছেজ যাব।
উম,
ডি-এমফৰ পেড বুলি যে কয় লিখি দিয়ে কিছু মানে। ডি - এম- ফৰ পেইড ক্লাব। কলেপ পেইড।
উম।
দুচকু কাজলেৰে ভৰা হা, আ, আ, আ মৌ সদা ওঁঠৰে ভাষা। মন দুৱাৰে দি তুমি সৰ হলাহি বুকুৰে ভিতৰত, তুমিয়ে হলাহি। হি।
কৰিব লাগিব।
উম! আমি তাক চীতা আহ-
কথা নোলায় অঁ কথাই নোলাব
নিলাবই এনেই এনেকে থাং ফং
উম - তোমাল ম ওঘাল ল যায়ে মন্দিৰ ম সদায় দেখি পোৱা লগ পোৱা নহয়জনীৰ লগত
হেৰি খাবলৈ হ'ল আ আমাৰ তই খাই ভাল নাপাবি জেগ তো খাই পেলাই নহয়।
কিটো
আইচ ফলটো আমাক খাবলৈ হ'ল বোলো আইচফল?
খাবা ।
তই খাই পোৱা নাই নহয়
নাই পোৱা।
তই খাই ভাল নাপাব তেতিয়া
মাজতো কেনেকুৱা হয় দেখিবাচোন ফালি পেলাই দেখুৱাবা মোক
লেচু নিচিনা
আচকল লেচীৰ নিচিনা হলেও দেখাবা
নিমা গুল গুল
কালি দেখাবা
অঁ পাঁচ মিনিট।
অঁ!
তই ভাত উলিয়াই থাক আকৌ এ হতে
নাই নাই সেই পৰা খুলি দিয়াব লাগিব কবাৰে উলিয়াই কবাৰে খাম শেষো কৰি থাকিবলৈ ন।
এক পঁইতাচনী সোমাই ভিতৰত ভাতত সোমাই ভাতত চ চেলিবাই থ আছে যা পঁইতাসুনি দ সেইখিনি খাব লাগিব ন। অঁ তই আক ভিতত থাকেই
নাপাওঁ
চুনী চেলিবাই থইছে ভাত খিনি তিয়া ভাত খাও নি ভাত খিনি কিবা গোন্ধ এটা পালে গম পালি অঁ পঁইতাচুনী শিকলে
এ। ঢাকি থোৱা বস্তু খিনি কেনেকে সোমাব পাৰি পঁইতাচুনী কি কথাবোৰ ক'লে জানো।
ক ঢাকি থৈছ নি? ঢাকনা ক দাঙি সোমাই যাব। পঁইতাচুনী।
সঁচাকে দেই সেই। উম। উম উম উম উম উ।
বাৰ একয়া চাম নেকি আকৌ।
ভিডিয় তই বনাব লাগিব নও ন ন ভন্টি আহিব অলপ পিছত। এ ভণ্টি আহিব অলপ পিছত তিল বনাম।
ভয় খাই গলো বুলি কওঁ।
ভয় খাই মই ভই খাই যাম তোমাৰ মানে, অলপীয়াকে অলপীয়াকে নহয় যে মই ভয়ে খা যাও সচাকে।
হম।
অঁ।
ৰীল বনাব কাম ব নাই।
বনাগে দে ফেচবুকত দিবলৈ। ফেচবুকত দিবলৈ বনাব লাগিবতন ফটো কপিও মাৰিব লাগিব।
উম। সেই কৰিবি চুইয়া এখনান পিন্ধি লবি।
ক? ক কি। তই হে বনাম। কুৰ্তি। কুুৰটি কুুৰটিটো পিন্ধি বনাম।
ফাদাৰৰ আ্ন্দা পেন পিন্ধ লবি বুকুত। ফাদাৰৰ আন্ধাৰ পেনটো পিন্ধিম। আমাৰ এইকেইটা দেখা নাই পেটিকোট বুকুত মাৰি লবি নপৰা নাচি থাকিবি। ভাইৰেল এদিনত ভাইৰেল। হেল্ল।
সেইটি ল'ৰা মানুহ।
ত মনাই দে তই এদিনত লখ লাখ মিলিয়ন বিছটো ভাইৰেল।
উ নলাগে ও।
তই পুৰা চুপাৰইচটাৰ সেই বনি যাবি। কে।
হো হো।
ফটোৱাৰ ভিডিঅ' বনাই ভাইৰেল নহয় সেইবোৰ কাপোৰ পিন্ধি মই।
এইকেইটা বেয়া ভাইৰেল।